শুনিছানে আহ
উম শুনিছো শুনিছো কি কৰি আছ
অলপ মাতটো কমকে আহিছে
অ এতিয়
অ এতিয়া আহিছে হেডফোন হেডফোনডাল স্পীকাৰত থৈ পেলাই কচোন অ এতিয়া আহিছে এতিয়া ভাল সছেয় তাকি মই ভাতক অ মই ভাত খাই উঠিলো ময়ো
অ অ অ বাকী হেৰি বতৰ কেনেকুৱা তাত বৰষুণ দিছে চাগে ন
বৰষুণ এতিয়া দিয়া নাই আহ কিন্তু জকালি এৰাতে আহিছিলে
অ অ অৱশ্যয় মই ভাবি আছিলো যে আমি অলপ বন সংৰক্ষনৰৰ ওপৰত কথা পাতিব
বন সংৰক্ষণ
হয়
অ পাৰি পাৰি পাৰি এইটো বহুত ভাল ভাল ভাল বিষয়
হয় বল সংৰক্ষণ আগতে আমি নদী সংৰক্ষনৰৰ ওপৰত পাতি ল নিত বেলেগ সেইদিন বল সংৰক্ষনৰৰ ওপৰত পাতিল ন কাৰণ নদী সংৰক্ষণ মই ভ যে এইটো বহুত গুৰুত্বপূৰ্ণ বিষয় আৰু আগতে আমি নদীৰ সংৰক্ষনৰৰ ওপৰত আলোচনা কৰা উচিত
হয় হয় এনেও দুটাও মানে আহ দুটা দুটা বিষয়েও বহুত গুৰুত্বপূৰ্ণ বাকী যদি আজি নদী সংৰক্ষনৰৰ আত পাতিব মন আছে ঠিকেই আছে বাৰু বাৰু প্ৰথমতে অ' অ', যিহেতু টো আমি নদী আমাৰ জীৱনৰ এক অমূল্য সম্পদ নদীয়ে আমাক পানী যোগান ধৰে আৰু কৃষি কাৰ্যতো সহায় কৰে। আৰু কেৱল সেয়ে নহয় দিচোন নদী বহু জীৱ-জন্তু আৰু উদ্ভিদৰ বাসস্থান, কিন্তু আজিকালি আজিকালিনো নদী বুলিবলৈনো ভাল নদী বুলিবলৈ কি ক'ত আছে চব দুখোন সকলোবোৰ নদী দূষিতই হৈ পৰিছে হয় নে নহয়।
হয়, হয়, হয় তুমি ঠিকেই কৈছা আচলতে নদী আজিকালি নদী জান-জুৰি এইবোৰ প্ৰায় দূষিত হৈ আহি আছে আৰু ইয়াৰ কাৰণ হৈছে মূলত মানুহ আমাৰ মানৱ সমাজে এতিয়া এতিয়াও মানে সজাগ হোৱা নাই এইটো বস্তুটোক লৈ নদী মানে নদীৰ ত' আমাৰ জীৱনত বহুত বেছি মানে বহুত বেছি প্ৰয়োজনীয় আমাৰ কাৰণে নদী আৰু নদী সুৰক্ষিত কৰি ৰখাতটো আমাৰ সকলোৰে দায়িত্ব হ'ব লাগে কিয়নো নদী অ', কৃষি কৃষিৰ কাৰণেই হওঁক বা খোৱা পানীৰ যোগান ধৰাই হওঁক বা যাতায়ত ব্যৱসায় হওঁক বা বিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰতে হওঁক সকলো ক্ষেত্ৰত আমাৰ নদী আমাৰ কাৰণে বহুতো গুৰুতপূৰ্ণ, গুৰুত্বপূৰ্ণ তেতিয়া কৃষিৰ ক্ষেত্ৰত ক'ব গ'লে নদীৰ পানীৰে খেতি কৰা হয় তাৰপিছত ব্ৰহ্মপুত্ৰ হৈ গ'ল বৰাৰাক হৈ গ'ল এইবোৰ ডাঙৰ ডাঙৰ নদীৰ পানীৰে অ', মাটি উৰ্বৰ কৰা হয় অসমৰ ধান খেতি নদীৰ ওপৰত নিৰ্ভৰশীল গতিকে মই ভাবো যে নদী সংৰক্ষিত কৰাটো আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ।
হয় দেই হয়, হয় তাৰপৰি নদীৰ নদীৰ পাৰত বহুতো লোকসকলে বাস কৰে মানে বহুতো লোকে নদীৰ পৰাই পানী দৈনন্দিন জীৱনৰ যিখিন যিখিনি অ', ব্যৱহাৰ কৰিবলগীয়া পানী সেইখিনি তেওঁলোকে নদীৰ পৰাই লয় নদীৰ পৰাই লৈ নদীৰ পা তেওঁলোকে গা পা ধুৱে হেৰি কৰে ত' ঠিকেই নদী নদীয়ে মানুহক সহায় কৰি আহিছে নদী যিহেতু প্ৰকৃতিৰ বস্তু কিন্তু আজিকালিৰ দিনত অ', কিন্তু চাফা নদী বুলিবলৈ তেনেকে নায়েই আমাৰ ভাৰতৰ নদীসমূহৰ যদি মই কথা ক ক'ব যাওঁ ইয়াতে ইয়াতে মানুহ মানুহে মানে গোটেই ঘৰৰ যিবোৰ আৱৰ্জনা বা হেৰি আৱৰ্জনা পেলনীয়া সামগ্ৰীবোৰ এইবিলাক বহুতে নদীত পেলাই ত তাৰ ফলত মানে নদীবোৰ দিনক দিনে দূষিত হৈ গৈ আছে মানে দিনক দিনে দূষিত হৈ গৈ আছে। তাৰ ফলত মানে কি হৈছে তাত থকা যিবোৰ মাছ কাছ এইবোৰ এইবোৰৰ মানে ক'ৰবাত নহয় ক'ৰবাত ক্ষতি সাধন হৈছে এইবোৰ হয়তো ক'বাত মানে মৃত্যু পৰণো কৰিছে মানে এইবোৰ এইবোৰ কমি যাব মানে ত' এইবোৰ মানে যিহেতু আমাৰ পেলনীয়া প্লাষ্টিক যিহেতু প্লাষ্টিক বস্তু টো মানে কি এইটো যিহেতু আমি ইয়াক খতম শেষ কৰি পেলাব নোৱাৰো গতিকে এই বস্তুটোৱে কিন্তু পানীত থকা জীৱ খনে কিন্তু বহুত হানি কৰিছে দেই।
হয়, হয়, হয় তুমি ঠিকে কৈছে আৰু লগতে মানে আচল নদী সংৰক্ষণ কৰিব গলে আচল্ততে মূলতঃ বহুত কিছুমান সমস্যাই দেখা দিয়ে এতিয়া ক'ব গ'লে আমাৰ মানৱ উচিত আমাক সমাজখন সজাগ হোৱা উচিত কিন্তু তাৰ আগতে মই ক'ব বিচাৰো যে আমাৰ সজাগ কিদৰে হ'ব লাগিব এতিয়া ঘৰৰ তুমি যিদৰে ক'লা যে ঘৰৰ আহ ঘৰুৱা আৱৰ্জনা এতিয়া পা প্লাষ্টিক হৈ গ'ল পলিথিন হৈ গ'ল তাৰপিছত আমাৰ বিভিন্ন ধৰণৰ সকামাটিবোৰ হয় বিয়া স্বাৰ্থ হয় এইবোৰৰ যি আৱৰ্জনা হয় এইবোৰ প্ৰায় দেখা পোৱা যায় যে আমাৰ মানৱ সমাজে নদীতে পেলাই তাৰ পিছত কাৰখানাৰ আৱৰ্জনাবোৰ হৈ গ'ল কৃষিৰ ঔষধ হৈ গ'ল কৃষিৰ ঔষধ অ', বহু পৰিমামানে পানীত মিহলোৱাৰ কাৰণেও নদীৰ যি আমাৰ আহ গুণগত মানদণ্ড সেই মানদণ্ড বোৰ বিনষ্ট হৈ আছে তাৰ পিছত আহ নদী অ', ভাঙন হয় যি গৰা খহনীয়া গৰা খহনাৰ পল ফলতো নদীৰ অ', যি আমাৰ আকাৰ এই নদীৰ আকাৰবোৰ লাহে, লাহে, লাহে লাহে সৰু হ'ব ধৰিছে।
তাকে অ', আৰু মই মাজতে বাতৰিত চাইছিলো যে মানুহে যিহেতু আমি গংগা নদীত আমি গংগা মা হিচাপে আমাৰ যিহেতু হিন্দু ধৰ্মত অ', আছে আমি গংগা হিচাপ মা হিচাপে মানু-মানুহে বহ গংগা ন নদীত মানে মানুহে হে গাখীৰ মিলাই দিছিলে আৰু মই যদি জানো আমি যদি বৈজ্ঞানিক ভাষাত ক'বলৈ যাওঁ গাখীৰ যদি মিলাই দি তেতিয়া এই পানীৰ পি এইচ লেভেলটো কমাই দিয়ে তাৰ ফলত এই গাখীৰ মিহলালে মানে কি হয় তাত থকা যিবোৰ জীৱ, জীৱ, জ জীৱবোৰ আছে ন' মাছ কাছ এইবোৰ এইবোৰ মানে এইবোৰ মানে কাৰণে বহুত হানিকাৰক মানে এইবোৰে মৃত্যু মুখত পৰে ত' মই ভাবো মানুহে অলপ মানে চাব লাগে যে বস্তুতটো মিলাইছে ইয়াৰ ফলত মানে আমি হয় তেওঁলোকে ধৰ্মীয় ৰীতি-নীতিৰ কাৰণে সেইবোৰ বস্তু কৰিছে সেইটো মানে সেইটো ঠিকেই আছে কিন্তু এনেকুৱা নহয় যে এইটোৰ কাৰণে যাতে যেন মানে তাত থকা যিবোৰ জীৱ, জীৱবোৰ আছে সেইবোৰৰ মানে যাতে মানে তেওঁলোকৰ কাৰণে হানিকাৰক হয় সেইটো হ'ব নালাগে মই ভাবো।
হা তুমি ঠিকে কৈছা তুমি ঠিকে কৈছা আচলতে এতিয়া ধৰ্মীয় ৰীতি-নীতি হওঁক বা বিভিন্ন ধৰণৰ ধৰ্মীয় কাৰ্যকলাপৰ হওক ধৰ্মীয় কাৰ্যকলাপত আমাৰ বিভিন্ন ধৰ্মত অ', নদীক আমাৰ আহ আই বুলি বা আমাৰ দেৱী বুলি মনা হয় কিন্তু মই ভাবো যে মানুহে অৰ্থত সেইটো অ', মানে সেইটো বস্তু সাৰ্থক কৰা নাই কিয়নো বহুতো ক্ষেত্ৰত দেখিবলৈ পোৱা যায় যে মানৱ সমাজে নদীক প্ৰদূষিত কৰি আহিছে গতিকে মই ভাবো যে এইবোৰ কৰি থাকিলে মানৱ সমাজে যি আৰাধ্য দেৱী বুলি নদীক অ', যি মানে সেই আৰাধ্য দেৱী মানুহো কৰবাত, কৰবাত মানে ব্যৰ্থ হৈ আছে এতিয়া কথাটো হ'ল যে মানৱ সমাজ সচেতন হ'ব লাগিব আমি কিছুমান আহ পদক্ষেপ আমাৰ নিজৰ হাতত ল'ব লাগিব যেনেকে উদাহৰণ হিচাপে যদি মই কওঁ তেতিয়াহলে অ', পানী প্ৰদূৰ্ষণ ৰোধ কৰা অৰ্থাৎ আহ মই যেনেকে ক'লো যে আমাৰ ঘৰুৱা যিবোৰ আৱৰ্জনা প্লাষ্ট পলিথিন পুৰণা কাপোৰ হৈ গ'ল পূজাৰ সামগ্ৰী হৈ গ'ল বিভিন্ন সকা মাটিৰ সামগ্ৰীবোৰ হৈ গ'ল সেইবোৰ যাতে আমি নদীত নেপেলোওঁ ফলস্বৰূপে নদীৰ প্ৰদূষণ বোৰ আমি ৰোধ কৰিব পাৰিম তাৰ পিছত নদীৰ পাৰত গছ ৰোপন কৰিব পাৰি গছৰ শিপাই মাটি বান্ধি ৰাখে ফলত গৰাখৰে কৰা খহন আমি ৰোধ কৰিব পাৰিম গ নদী যি ভাঙন হয় খহনিয় কমি আহিব লাহে, লাহে তাৰ পিছত আদি আৰু লগতে নদীৰ পাৰ দখলক কৰা আমি বৰ্তমান বহুত বহুতো মানুহক নদীৰ পাৰত গৈ ঘৰ বনাই থকা দেখা পাওঁ ফলস্বৰূপে তেওঁলোকে নদীৰ পাৰত থোৱা বিভিন্ন ধৰণৰ গছ-গছনি কাট টি তাত ঘৰ বনাই। ইয়াৰ ফলত নদীৰ গৰ গৰাখহনীয়া দিনক দিনে বৃদ্ধি হৈ আহিছে আৰু নদীৰ যি আকাৰ সেইটো দিনক দিনে সৰু হৈ হৈ আহি আছে গতিকে মই ভাবো যে অ', নদীক সুৰক্ষিত কৰিবলৈ আমাৰ মানৱ সমাজে বহুকেইটা পদক্ষেপ নিজৰ হাতত তুলি ল'ব লাগিব।
হয়, হয় আৰু তাৰপৰি মই ইয়াৰ মই ভাবো যে আমাৰ চৰকাৰখনৰো অ', বহু গুৰুত্ব আছে চৰকাৰে নদী সংৰক্ষনৰৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰিব লাগে আৰু মই ভাবো তাৰ লগতে কঠোৰ আইন প্ৰয়োগ কৰি মানে দুখন নিয়ন্ত্ৰণ ল' চৰকাৰে য কঠোৰ আইন প্ৰয়োগ কৰে তেতিয়াাহলে জনসাধাৰণে হয়তো নদী দূষিত নকৰিব তেনেকে আৰু জন সচেতনতাৰো ভূমিকা অতি গুৰুত্বপূৰ্ণ মানুহে নদীৰ মূল্য বুজিব লাগিব আৰু তাৰোপৰি মই ভাবো বিদ্যালয় আৰু মহাবিদ্যালয় খনতো মানে মহাবিদ্যালয়তো মানে আমাৰ এই বিষয়ত মানে সচেতনতাামূলক কাৰ্যসূচী আয়োজন কৰিব লাগিব ছাত্ৰ-ছাত্ৰীসকলে মানে নদীৰ পৰিষ্কাৰ অভিযানত অংশগ্ৰহণ কৰিব লাগে আৰু আৰু তাৰপৰি মই ভাবো গছ-গছনি অ', ৰোপন কৰিলেও নদী সংৰক্ষণত সহায় হয় হয় নে নাই?
হয়, হয়, হয় নিশ্চয় এতিয়া কথাটো হ'ল যে অ', আমাৰ নদীৰ বিষয়ে যিহেতু আমি আমি আমাৰ যি নৱপ্ৰজন্ম সেই নৱপ্ৰজন্মক আমি বিশেষকে সজাগ কৰিব লাগিব আৰু লগতে আহিব লগীয়া যি আমাৰ প্ৰজন্ম আছে এতিয়া বৰ্তমান কন কন কন ল'ৰা ছোৱালী সেই ল'ৰা-ছোৱালীসকলক আমি সজাগ কৰিব লাগিব তেওঁলোকক সচেতন কৰিব লাগিব আমি বিভিন্ন ধৰণৰ আমি যি আহ, সজাগতা বৃদ্ধি কৰাৰ যি আঁচনি সজাগতা বৃদ্ধি কৰাৰ যি আমাৰ আহ, সাংগঠনিক আহ শক্তি সেই সাংগঠনিক শক্তিবোৰ আমি আমাৰ সীমাবদ্ধ নকৰি আমি চাৰিওফালে ব্যয় হ'ব লাগিব ফলস্বৰূপে মই ভাবোঁ যে এটা সময়ত আহ আমাৰ যি মানুহৰ মনৰ যি আহ সজাগতা সেই সজাগতা বৃদ্ধি হ'ব আৰু লাহে লাহে নদীৰ যি দুৰৱস্থা সেই দুৰৱস্থা লাহে, লাহে, আহ, কমি কমি আহিব।
হয় হয় আৰু এটা কথা আৰু কথাটো হ'ল যে গছ-গছনি ৰোপন কৰিব লাগে যিহেতু মই ক'লোৱেই যে নদীৰ পাৰৰ গছবোৰে মাটিত ক্ষয় ৰোধ কৰে মতো আৰু আমাৰ যিবোৰ গৰাখহনীয়া হয় এইবোৰ হয় এইবোৰ ৰোধ হয় দিয়াচোন আৰু তাৰ উপৰি মাটি খ্যয়ৰ ফলত নদীৰ গভীৰতা কমি যায় আৰু আহ, আৰু বানপানীৰ আকাংক্ষাও বৃদ্ধি পায় আৰু লগতে অসমৰ ব্ৰহ্মপুত্ৰ নদী আৰু আহ, আমাৰ বহু অতি গুৰুত্বপূৰ্ণ নদী আছে এই একেবাৰে ব্ৰহ্মত্ৰ অসমৰ আহ, সংস্কৃতি অৰ্থনীতি আৰু জীৱনৰ সৈতে জড়িত। ত' আমি সেয়ে আৰু সেয়ে আৰু আমি সংৰক্ষণ বাবে একেলগে কাম কৰিব লাগে আৰু
হয় হয় তুমি ঠিকে কৈছা আৰু কেৱল ব্ৰহ্মপুত্ৰ বুলিয়ে নহয় ব্ৰহ্মপুত্ৰ্ৰী যদিও আমাৰ অসমৰ আহ প্ৰাণ কেন্দ্ৰস্বৰূপ আমাৰ অসমৰ আহ হৃ হৃদয় হৃদয় হৃদয় লাইন বুলি কোৱা হয় হৃদয় ৰেখা বুলি কোৱা হয় ব্ৰহ্মপুত্ৰৰ নদী আৰু ব্ৰহ্মপুত্ৰৰ লগে নদীৰ লগত আৰু কেইবাটাও নদী আছে যেনে যেনেকে তোমাৰ উদাহৰণ হিচাপে মই কব পাৰো বৰাক নদী সোৱণশিৰি নদী তাৰপিছত দিখৌ নদী হৈ গ'ল জীয়া ভৰালী নদী হৈ গ'ল মানস নদী হৈ গল ইত্যাদি ইত্যাদি কপিলি নদী হৈ গ'ল এইবোৰ নদীও আমাৰ আহ আমাৰ আহ অসমৰ প্ৰাণস্বৰূপ আৰু এই নদীবোৰক লৈ আমাৰ অসমক নদীৰ দেশ বুলিও কোৱা হয়।
ঠিকেই ঠিকেই শেষত কব পাৰি যে নদী সংৰক্ষন কৰা মানে জীৱন সংৰক্ষন কৰা তাৰমানে নদী থাকিলে হয়তো আমাৰ জীৱন কৰবাত নহয় কবাত নহয় কবাত সংৰক্ষিত হব আৰু আমি সকলোৱে নদী সংৰক্ষন কৰাৰ বাবে সচেতন হোৱাতটো উচিত।
ঠিকে কৈছেতো বাৰু ঠিক আছে নহলে আজিলৈ ইমান খিনি আমি আহ বহুত কথা শিকিব পাৰিলো তোমাৰ পৰা আৰু আহ আশা কৰিছো তুমিও যাতে মোৰ পৰা কিছু কথা শিকিব পাৰিছা আমি আকৌ আলোচনাত বহিম এদিন।
ঠিক আছে। ঠিক আছে। মোৰো ভাল লাগিল ঠিক আছে।